হেল্ল'! নমস্কাৰ। মই তোমাৰ এই ঘৰৰ তিনিআলিটোৰ ওচৰত খোজকাঢ়িব আইছিলো। তুমি?
মোৰ তোমাৰ এই শুই আছো।
পিছে ঘৰৰ খৱৰ ভাল?
ভালে, ভালে। তোমালোকহ?
আছে আৰু।
অ', বাকী খোৱা বোৱা কৰিলা? মই তোমাৰ এই হেৰিত, এই ডিলাৰ্ত কয়ি আছিলোঁ, চেলছত
কয়িলো বাও।
উম, উ, তোমাৰ এই চেলচতে কৰি আছো এতিয়া।
অ', পিছে ক'ত কয়ি আছা? অ'।
তুমি, তুমি কি কয়ি আছা?
মই তোমাৰ এই, নিজাকে এ, এ, বেৱসায় এটা কৰি আছো।
অ', ঠিকে আছে। বাকী মোৰো সেই ফাৰ্ম এখন আছে আৰু হেৰি। বয়লাৰ ফাৰ্ম এখন।
বাকী আছো আৰু এনেকে কৰি মেলি, খাই আছো, চলি আছো। তুমি এতিয়া পিছে ক'ত আছা?
মই পিছে তোমাৰ এতিয়া এই ব্যৱসায় টোকে কৰি আছিলো।
অ'। বাকী ক'তোতো ঘৰতে আছা নে?
হয়, এই কামত লাগি আছিলো।
গৰম কেনেকুৱা পৰিছে তোমালোকৰ ফালে? গৰম।
গৰম পৰিছে আৰু।
উমঁ, আমাৰ ইফালে ইমান গৰম দি আছে বাঃ কি কবা।
গৰমৰ মাহ আহিয়ে গ'ল আৰু।
ফেন চলাইও ত'ত নাপাওঁ ইমানে ঘাম ওলাই থাকে। ফেন চলাই তলত থাকি অই ৰ বা আছে। মই এতিয়া শুয়ে আছোঁ বিচনাত।
হেল্ল'।
উমঁ।
কি কৰি আছা?
শুই আছো। অঁ', হেল্ল', -হেল্ল', শুই আছো, কোৱা?
অঁ', তুমি এতিয়া কি কৰি আছা?
মই তোমাৰ এই শিলচৰত কৰি আছিলো, এতিয়া তোমাৰ শুই আছো ঘৰতে আছো।
অ', -অ', পিছে কিমান দিয়ে দৰমহা?
দৰমহা তোমাৰ মই ওঠৰ, বিশ, এনেকৈ দিয়ে আৰু। যিমান চেল কৰো তেনেকুৱা তোমাৰ কমিশ্যন থাকে।
অ', গাড়ী, বাইক স্কুটি ডিলাৰ কৰা নে গাড়ী ডিলাৰত?
কা'ৰ-কা'ৰ সুন্দাই।
অঁ', পিছে কিমান দিনমান হ'ল?
হ'ল দুমাহ, তোমাৰ ছমাহ মান।
অঁ', পিছে কি তা'ত তোমাৰ কাম কি কি?
মোৰ কাম তোমাৰ সেইয়া চেলচত- গাড়ী চেল কৰিব লাগে, যিমান চেল কৰিম মানে এনেকে কমিশন দিব আকৌ মান্থলি দৰমহা থাকে।
উম।
বাকী' তুমি ফাৰ্ম, তুমি কি বিজনেচ কৰিছা বুলি ক'লা ঘৰতে?
আমাৰ পিছফালে পুখুৰী এটা খান্দিছিল তাৰ পিছত হাঁহ-কুকুৰা ফাৰ্ম এখন খুলিছো।
অঁ', ঠিকেই আছে।
উম।
বাকী'- এতিয়া ক'তো যোৱা প্লেন-চলেন নাই তোমাৰ?
ভাবি আছো এজেগাত যাম বুলি।
অঁহ'।
তুমি? এই মিজোৰা আইজাৰা ফালে যাম বুলি ভাবিছোঁ।
উমঁ, মও তা'ত সেই জেগাটো ভাল লাগে বে, এই যে গিলাচৰ ব্ৰিজখন যে।
উমঁ।
সেই গিলাচৰ ব্ৰিজখনত যাব মোৰো মন আছে।
উমঁ।
আৰু যে এটা ফেৰ্মাচ ভিউ পইণ্ট আছে যে পাহাৰৰ চাইডত বহি লৈ পেলাই ফটো
অঁ', তোমাৰ কফি যে দোকান ষ্টলখন আছে।
আঁহ', তাৰ পৰা গোটেই আইজল চহৰখন দেখি যায় ওপৰৰ পৰা।
পিছে এনেই আমাৰ কিমান মান তোমাৰ খৰচা হব? যদি আমি দুয়ো যাওঁ একেলগে।
মিজোৰাম গলে তোমাৰ লাগিব দেই, হাতত অলপ পইচা।
ট্ৰেইনত গ'লে?
ট্ৰেইনতেতো যাব পাৰি। ট্ৰেইনত গ'লে কমতে হ'ব তোমাৰ, এটা চাগে পোন্ধৰ বিশ হাজাৰ মান লাগিব।
অ।
খালি আছে, অ' তোৰ। তুমি?
সিমান মানে লাগিব। কি দূৰ আছেতো। আৰু খোৱা বোৱা, থকা মেলা। একদিনত ঘূৰি আহিব নোৱাৰিটো।
ৰাতি থাকিব লাগিব।
উম।
কিন্তু, জেগাটো বহুত ধুনীয়া।
পিছে, তুমি কেতিয়া মানে যাম বুলি ভাবিছা?
মই তোমাৰ, সেনেকে সেইটো প্লেন ভবা নাই, মই তো মই বেলেগ এফালেহে যাম বুলি ভাবি আছিলোঁ।
ক'ত?
এই তোমাৰ হেৰি ফালে, গোৱা চাইডে।
অ' কিহত যাবা পিছে?
গোৱাত তোমাৰ চাই লওঁ, বাজেটটো মিলাই কেনে কিহত যাব পাৰোঁ। ফ্লাইটত গ'লে অলপ বেছিকে লাগিব।
তাকে। পিছে, মোৰ তাত তুমি কৰিব পাৰি, কৰিবা বুলি ভাবিছা নেকি বাৰু?
কিয় মিজোৰামৰ নেকি নেকি?
পাৰিম, এটো মই তোমাৰ মিজোৰাম যাম বুলি ক'লে, নেক্সট মাহতো যাব পাৰিম।
অ, পিছে আমাক বস্তু কি কি লাগিব তাত গ'লে?
বস্তু তোমাৰ সেইয়া, খোৱা-বোৱাটোতো হোটেলত হৈ যাব। কিন্তু, কাপোৰ, চাপোৰ লৈ যাব লাগিব। টেণ্ট, চেণ্ট সেইবিলাক ৰাইডতহে টেন্ট নিব লাগে, এইবিলাকত নালাগে বাৰু, এয়া ৰুমতে থাকিব লাগিব। ট্ৰেইন, ট্ৰেইনত যাব লাগিব। তাপা টেক্স টেক্সিত ঘূৰিব লাগিব।
অ'।
ভাল আছে জেগাটো দেই, বহুত ধুনীয়া। আগতে তালে ট্ৰেন যোৱা নাছিলে, এতিয়া ট্ৰেনৰ
তাৰ ট্ৰেইনত যোৱা জাগাটো দেখিছা? কিমান ধুনীয়া।
উম, নমস্কাৰ, নমস্কাৰ। বাকী, তুমি কেতিয়া মানে যাম বুলি ভাবি আছিলা নো?
হেল্ল'?
পিছে, গৰম কেনেকুৱা দিছে?
গৰম দি আছে, তুমি পিছে কেনেকা তুমি, কিমান টাইমত যাম বুলি ভাবিছিলা, কেতিয়ালে?
মই তোমাৰ নেষ্ট মাহত, এই ৰাতিপুৱা মানে যোৱাহৈ ভাল আছিলে।
অ, ঠিকেই আছে।
পিছে, তোমালোকৰ সেইফালে হেৰি আছে নেকি? এনেকে নদীৰ চাইডত জেগা আছে নেকি, ধুনীয়া? যাব পৰা।
আমাৰ এইফালে আছে।
মানে বহুত গৰম তোমাৰ, সেনেকুৱা জেগা এটাত বহিব লাগিছিলে।
উম,
অই, উম, তুমি এতিয়া, খোৱা-বোৱা কৰিছিলা?
খোৱা-বোৱা
হেল্ল,
অ,
মই খালোঁ খালোঁ, এতিয়া এই, মাজতজে তুমি, হেৰি এই, বাইক এখন চাই আছিলো, আছে নেকি তোমাৰ ঘৰফালে ছেকেড হেন্ড ভাল বাইক?
উম,
তোমাৰ ছেকেড হেণ্ড এনেকুৱা ভাল বাইক আছে নেকি, সেইফালে তোমালোকৰ চাইদে?
তোমাক কি লাগে বা এতিয়া বাইক?
হ'লেই হ'ল নৰ্মেল ইউজৰ কাৰণে এখন, মাইলেজ দিয়া জ্ঞাৰ গ্লেমাৰ, স্প্লেণ্ডাৰ কিবা এখন।
স্প্লেণ্ডাৰখন ল'ব পাৰিবা তুমি।
আছে নেকি, এই মানে হেৰি আছে নেকি, এনেকা এক্স এল হান্দ্ৰেদ আছে নেকি, তোমালোকৰ গাঁৱত? কাৰোবাৰ ঘৰত পৰি এনে, মই বনাই ললোঁ হয় কিনি পেলাই।
আছে বাৰু এখন বে
অ, এখন লাগিছিলে।
উম,
তুমি কথা পাতিবাচোন মোক, কথা পাতি জনাবা। খবৰ দিবা, কিনিম মানে মোক ভাল লাগে বাইক খ উম, বাকী তোমাৰ গাড়ী-চড়ী?
গাড়ী তোমাৰ মোৰ, ই
অ, বাই-বাইকখন কি বেচিলা নেকি? বাইক এখন আছিলে যে তোমাৰ?
বাইকখন আছে বাৰু।
আছে।
উম,
অ, আৰু ইস্কুটি ল'লা মানে।
উম,
কি ল'লা ইস্কুটি?
স্কুটি তোমাৰ এক্সেছ এখন ললোঁ।
অঁ ভাল আছে স্কুটিখন ওৱান টোৱেন্তি ফাইভ না।
উম।
বহুত ধুনীয়া মাইলেজ দিয়ে চলাইও ভাল লাগে।
উম।
কি এতিয়া তুমি বজাৰ চজাৰ কৰিব যোৱা নাই, টাউনৰ চাইডে?
বজাৰ যোৱা নাই তুমি?
মইও নাই যোৱা।
উম।
কথা সুধা।
পিছে এতিয়া তুমি কি বুলি কয় দিলাৰত যে কৰি আছা।
অঁ।
তোমাৰ এইখন কিমান কে চেল যায় এদিনত গাড়ী?
গাড়ী তোমাৰ যায় দিনটোত চাৰিখন পাঁচখনলৈকে যায়।
তোমাৰ এখনত কিমান কে ওলাই কমিচন?
কমিছন সেনেকে নোলায় এতিয়া মই সেনেকে ক'ব নোৱাৰিম বাৰু কিন্তু পাওঁ ভালে মানে এমাউণ্ট এটা পাওঁ দিয়া ভালেই পইচা এটা ওলাই বাকী কোৱা আৰু হেল্ল' হেল্ল'
অ বোলো তোমালে কিমান মান থাকে
থাকে ভালে উম ধুনীয়া পইচা এটা ওলাই
অ তোমালোকৰ তাত কৰ্মচাৰী কিমান জন মান আছে
আছে তোমাৰ তোম পোন্ধৰ বিশ জন মানেই হব মিলাইয়ো মই পাৰ্ট-চাৰ্ট লগোৱা পা ত চত চে
মোৰ মানে বন্ধু এজন আছিলে। সি মানে এনেই ঘৰতে আছে সি সোমাবলৈ কি কি দিব লাগিব চাগে তাত
তোমাৰ এতিয়া পষ্ট খালী ওলোৱা নাই বাৰু খালী হলে মই কম বেলেগ দিলাত সুধিব দিয়া বেলেগ জেগাত ওলাই আছে শুনিছো মই সেইদিনা সমাজত তে এই তোমাৰ হেইত ওলাইছিলে মই তোমাৰ ৰাতিপুৱা ন-টাৰ পৰা ৰাতি আঠ-টালৈকে
অ পিছে খোৱা-বোৱা ক'ত কৰা
খোৱা-বোৱা টিফিন লৈ যাওঁ ওচৰত হোটেল আছে হোটেলখনতে খাওঁ বেছিভাগ তাতে খাই দিও মই
উম পিছে তোমাৰ অহা অহা-যোৱা কেনেকে কৰি আছা
অহা-যোৱা মই এই বাইকখনতে যাওঁ বাইকখন এতিয়া বেয়া হৈ আছে সেইকাৰণে এখন তোমাক চাই দিব কৈছোঁ বা ভাল বাইক মাইলেজ দিয়া বাইক এখন পালে লৈ থম
পাই যাবা বিশ হাজাৰ মানত
উ ইমান দামত নালাগে বাৰু কমেও বিশ-ত্ৰিছৰ ভিতৰতে লাগে এখন
উম বিশত লাষ্ট উ পোন্ধৰ পোন্ধৰ নহয় বেছিয়ে কম কলো ঊনৈশ মানত পাবা ঊনৈশ ওঠৰ
কাগছ নাথাকিবই দেখোঁন
হে
ইমান পুৰণা হয়, ইমান কমতে দিলে দেখোন কাগজ পাতি নাথাকিবই চলাবই নোৱাৰিম।
কাগজ পাতিতো তুমি কৰিব লাগিব আৰু, বাকী বাইক কমত পাই যাবা ভাল কণ্ডিশচনত, কাগজ পাতি আৰ চি চাৰচি পলিউচন নিজে বনাব লাগিব।
অঁ, তুমি চাই দিবা।
আছে মই
এইটো দায়িত্ব মই তোমাক দিছো হে, বাইক এখন মোক চাই দিয়া ভাল এইকেইদিন
হ'ব বাৰু।
বাকী আৰু তুমি এতিয়া তোমাৰ বিজনেচ ঠিকে চলি আছে তো?
বিজনেচ চলি আছে দিয়া ঠিকে।
উম।
তোমাৰ এনেই বিশ্বাসী বন্ধু আছে নেকি বাৰু এনেকে?
আছে আছে।
অঁ তুমি জ জনাব পাৰিবা নেকি কোন কোন আছিল? মোৰ মানে কৰ্ম চাৰী কেইজনমান লাগিছিল ব্যৱসায়ত তোমাৰ কৰিবলে সহায়।
আছে লগৰ এটা এনেকা মোৰ ভাল। তাক কৈ চাম ৰবা তোমাৰ কি কি কি কৰিব লাগে তাত?
অঁ দুটামান বস্তু হয় যে মানে মোৰ অকলে মানে মই কৰিবগে নোৱাৰো। অঁ তুমি সময় উলিয়াই এপাকত চাইয়ো যাবা।
অঁ মই চাই পেলাই মোৰ লগৰটোকো লৈ যাম পাৰিলে দিয়া।
অঁ পিছে মাছ খাই ভাল পোৱা নে নোপোৱা?
কি?
মাছ খাই ভাল পোৱা নোপোৱা?
পাওঁ পাওঁ।
অঁ লৈ যাবা এবাৰ আহিলে পুখুৰীৰ পৰা মাছ, উম। অঁ, এই শুনাচোন কথা এটা।
কোৱা?
আমি যে এইটো মিজোৰাম যে যাম যে এনেই হেৰি কি বুলি কয় খোৱা চোৱা বস্তু নিজে লৈ গলেও খৰচটো কম হ'ব ন।
অঁ, এনেকাত বাজেত মানে কমেই হব আৰু এনেকা খোৱা বোৱা মিলাব লাগিব।
অঁ পিছে ঠিক আছে দিয়া।